আহ
অ', ধ্ৰুপদ
অ', আছোঁ, আছোঁ।
কি কৰি আছ এতিয়া? আছোঁ দে। মই আছোঁ
এই, প্ৰেক্টিছ কৰি আছোঁ অলপমান। এই গান চা গানৰে
অ', আচ্ছা আচ্ছা। গানৰ। ঠিক আছে। প্ৰগ্ৰাম আছে নেকি এতিয়া?
এতিয়া নাই। এনেই আৰু ভইচটো ভালে কাৰণে প্ৰেক্টিছ কৰি
অ', অ', অই, ৰে, মানে, মই এটা ফোন, মানে, ফোন কৰিলোঁ যে। কাম এটা কাৰণে ফোন কৰিলোঁ। হা, মানে, বস্তু এটা সোধাৰ কাৰণে। এ, তই যে এতিয়া আৰ আৰ বি এন টি পি চি, এ ডি আৰ ই গ্ৰেড ওৱান, গ্ৰেড থ্ৰী এণ্ড ফ'ৰৰ কাৰণে প্ৰি পেৰেচন কৰি আছ আও? কৰি আছোঁ যে, এইটো এ ডি ই আৰু আৰ আৰ বি এন টি পি চি ৰ মাজত ডিফাৰেঞ্চটো কিনো?
দুইটাই কম কম্পিটিটিভ এক্সাম হয় এ ডি আৰ ই টো হয় ষ্টেট ৱাইজ এক্সজাম এতিয়া অসমৰ এটো এক্সজাম আৰু কি কয় আৰ আৰ বি হ'ল তোৰ অল ইণ্ডিয়াৰ এক্সাম কম্পিটিশন লেভেল টো এ ডি আৰ ইত অকল অসমৰ মানুহখিনিৰ মাজতে হয়। আৰু আ কি কয় আৰ আৰ বি যিহেতু চেন্ট্ৰেলৰ হয় সিহঁতৰ হলে গোটেই অল ইণ্ডিয়াৰ মাজত হয়
আচা আচ্ছা তাছটো থকা। কি হব ন
টাফটো কম্পিটিটিভ এক্সামত কেনেকোৱা টাফ তেনেকোৱা বুলি একো কথা নাই যে অকল আৰ আৰ বিহে হ'ব টাফ চবতে চব চব কম্পিটিটিভ এক্সামে টাফ হয় আৰু তোৰ আৰ আৰ বিতহে কম্পিটিচনটো বাঢ়ি যায় ন টাফ তেতিয়াহে হয় কম্পিটিচনটো বাঢ়ি যায় এতিয়া এ দি আৰ ইটো কম্পিটিচনটো এতিয়া অসমৰ মানুহ বিলাকে বহুত কি হয় আনএমপ্লয়মেন্ট বহুত ফেচ কৰি আছে ন সেইকাৰণে এমপ্লয়মেণ্ট এমপ্লয়মেন্ট বিচাৰিবৰ কাৰণে কম্পিটিচনটো বাঢ়ি গৈছে সৰু ডাঙৰ যিমান মানুহ আছে তে যিমানে শিক্ষিত নহওক কিয় সবে এপ্লাই কৰে সবে পৰীক্ষা দিয়ে। সেয়ে আৰু কম্পিটিশন কম্পিটিছন টো বেচ কৰি পেলাই টাফনেচটো আহে এতিয়া এনেকুৱাও হ'ব পাৰে যে আৰ আৰ বিতকে কি কয় এ দি আৰ ই বেছি টাফ হবও পাৰে কম্পিটিশনৰ কাৰণে তেতিয়া কম্পিটিশ্যন বাঢ়ি যায়। কাট অফ বাঢ়ি যায়।
হম হম
কি কয় হাণ্ড্ৰেডৰ ভিতৰত য'ত চছেভেণ্টি পাৰ লাগিছিলে তাত যদি এ দি আৰ ইত বহুত বেছি কম্পিটিশন হয় কি গেৰাণ্টি নাইনটিও গুচি যাব পাৰে তেনে কোৱা
কিন্তু পুৱাৰ স মানে চান্সটো থাকে তোৰ এ দি আৰ ইত থাকে।
এ দি আৰ ইতে থাকে কব গ'লে
কাৰণ আৰ আৰ বি এন তি পি চিত যদি পাই যাও পাই গ'লেতো তোৰ মানে জীৱনটো এটা হেৰিত আহি যাব আৰু হয় নে নাই
নাই বস্তুতটো এনেকুৱা দুইটা দুইটা কম্পিটিটিভ দুইটা কম্পিটিটিভ এক্জামতেই তোৰ কি কয় সেয়া হৈ যাব কি কয় জব চিকিৰ হৈ যাব জবো চিকিৰ হৈ ফিউচাৰো চিকিৰ হৈ যাব বাছ সেইটোয়ে আৰু কম্পিটিচন লেভেলতটো পঢ়াৰ ওপৰত কথা, কম্পিটিচন লেভেলটোৰ ওপৰত কথা, তাৰ পিছত এন টি আৰ আৰ বি এন টি পি চি দুটা সেয়া থাকে। দুটা ন পাৰে চাৰিটা মান টেস্ট থাকে চি বিটি কম্পিউটাৰ বেচ ওান কম্পিউটাৰ বেছ তো তাৰ পিছত সেইটোোেগ মেইনচ বুলি কয় ওৱান টু প্ৰিলিমছ কয় তাৰ পিছত তোৰ ডকুমেন্ট ভেৰিফিকেচন হব, ডকুমেণ্ট ভেৰিফিকেচন অফিচত তোৰ মেডিকেল টেষ্ট হ'ব, তাৰ পিছত তোৰ পোষ্টিং হ'ব পোষ্ট সেইটো হ'ল আৰ আৰ বিৰ এন টি পি চি কিন্তু এডি আৰ ইৰ হব অকল এবাৰ এক্সাম, এক্সাম হোৱাৰ পিছত ডাইৰেক্ট হব তোৰ ইটাৰভিউ, তই ইটাৰভিউত যদি চিলেক্ট হৈ গলি তেতিয়াহলে তই পাই গলি
অ এড এটো চৰ্ট ডাইৰেক্ট চৰ্ট অ ইমান ইমান বেছি নাই আইদ আৰ আৰ বিত কিয় ইমান আছে মেডিকেল চিটল ইমান কিয় এইবিলাক এইবিলাক কৰে
আৰ আৰ বিত চেক কৰিব না কাৰণ সেইটো ৰেলৱেৰ আন্দাৰত পৰে এতিয়া তোৰ যদি তই ধৰ টিকেট কাউন্টাৰত চাপ'ছ তই বহিছ এইটো কম্পিউটাৰৰ লগতে তই মেচিন কনটিনিউচলি চলাই থাকিব লাগিব কম্পিউটাৰ চলাই থাকিব লাগিব তোৰ চকু ভালে থাকিব লাগিব তোৰ কাণ চান ভাল হৈ থাকিব লাগিব চাউন টাউন সেইবোৰৰ কাৰণে মেডিকেল ফেজ ফেজ হয় তেনেকে তেনেকে মানে প্ৰচ লাম্বা হয় যায় ডকুমেন্ট ভেৰিফিকেচন টো লাগিবই ন কাৰণ তই কোনখন ষ্টেটৰ হয় এতিয়া চা আৰ আৰ বি এন টি পি কি কয় চাপ'জ তই ধৰ বাৰ হেজাৰ পষ্ট ৰিলিজ কৰিছে ঠিক আছে অল অল ইণ্ডিয়া ৱাইড এতিয়া তাৰ ভিতৰত পাঁচশ ছয়শ অ অ অসমৰ তাতে পষ্ট থাকিব এতিয়া পাঁচ এশ ছয়শৰ মাজত কম্পিটিশনটো হ'ব সেইকাৰণে একদম ভাল তে মানে চুচি মাজি সেয়া কৰে আৰু চুচি মাজি মানে মানুহ চিলেক্ট
মানে একদম পুৰা ভেদত মানে ভালতকে ভাল আৰু একদম
কে ভাল আৰু এতিয়া সেই পাঁচশ ছয়শ পষ্টৰ কাৰণে লাখ লাখ মানুহ অসমৰ পৰা এপ্লাই কৰিব স লাখ লাখ মানৱ ম হপ গক ভ মেল পাব তাৰপিছত মেডিকেল ো এনেকুৱা হ'ব পাৰে যে কাৰোবাৰ বোলে চকু বোলে এটা হ'লেও বেয়া বা অলপমান কমজুৰি হয় এতিয়া তাৰ ওপৰত যোনটো চ আুব ভাল হ'ব সি পাব এইটো তেনেকুৱা আৰুু এক্দম পুৰা চুশীল হয় আৰু ভালকে একদম বস্ত বেস লয়
আচ্ছা আচ্ছা মানে মোক এতিয়া মায়ে কৈ আছে আৰু ভিন্দেও কৈ আছে যে আৰ বি এনটি পি চিটো দিয়া আৰু আৰু প্লাছ এইটোও দিয়া তোমাৰ ইডি আৰিও দিয়া ইডি আৰী যিহেতু ওলাব
চব চব দিব লাগে মানে কিয় কৈছো চব দিব লাগে কাৰণ ম হয় ঠিক আছে
উম
এডি আৰৰ কৰ্চো চছেম হয় আৰু তোৰ আৰ আৰ বি ৰ এন টি পি চি ৰো চছেম হয় এন টি পি চি নহয় আৰ আৰ বি ৰো আৰ আৰ বি কি চবৰে এছ এছ ই ৰো চছেম হয় ঠিক আছে কিন্তু তাৰে মাজত অসম অসমৰখিনিত সেইব ইংলিছ থাকে এন টি পি চিত ইংলিছ নাথাকে তাতে অকল মেথছ ৰিজনিং আৰু সেয়া থাকে কি কয় এইটো জি কে থাকে জি কে জি এছ কাৰেণ্ট এফেয়াৰছ যি কয় আৰু সেইখিনি বস্তু থাকে আৰু বাকী তো এড আৰিত ইংলিছ থাকে ইংলিছ গ্ৰামাৰ কিবা কিবি থাকে আৰু বহুত কিবা কিবি থাকে সেয়ে আৰু এন টি পি চিত অলপমান স্কপটো সেয়া হয় এতিয়া আকৌ নতুনকে চেকনে চছেকচন কন্ট্ৰলাৰ বুলি ওলাই আছে এটা তাতে আকৌ কি অকল মেথছ আৰু ৰিজনংহে লাগে বলেগ ইংলিছ ইংলিছ নাললা নালাগে
বেলেগ মান ইংলিছৰ গ্ৰামাৰ চাৰে
নালাগে এইেইবিলাক ইংলিছ গ্ৰামাৰ তাৰপিছত জি কে জি এছ নালাগে অ অকৌ নতুনকৈ আহিছে চেক্চন কন্ট্ৰলাৰ বুলি কয় এ তই এপ্লাই কৰিব পাৰ সেইটো কিন্তু এইটোও হ'ব লাগিব যে মেথছ আৰু ৰিজনং তটো ভাল িয়েল মে ভাল হ'ব লাগিব মে বহুত স্পিড স্পীডত তইেলকুলচন জানিব লাগিব কৰিব পাৰিব
আচ্ছা আচ্ছা আচ্ছা হেৰি ৰিজনংটো কি বস্তুনো
ৰিজনিং কি তোক এনেকুৱা কুৱেশন কিছুমান দিব কুৱেশন মাজত তোৰ ডেচ থিব গেপ থাকিব লজিক বিচাৰিব লাগ
আচ্ছা আচ্ছা মানে ফিল্ল ইন দা ব্লেংকচ টাইপ
ফিলিণ্ডাৰ ব্লেঙ্কচ টাইপ হ'ব, নাম্বাৰ ক'ডিং ক'ডিং-ডিক'ডিং হ'ব এয়াত এ ক এোকি এড দিল সেইডোক এটা কত দি দিব এটা মানে যেনেকে তেনেকে আলফাবেেট ক'ত দি দ আৰু তাৰপিছত সেই কডটো ওপৰত বেচ কৰি তই বেলেগ এটা ৰ্ড দিব সেই ৱৰ্ডৰ আনচাৰটো উলিয়াব লাগে তেনেকুৱা ৰিজনিংটো তই বিচাৰিব লাগিব লজিক বিচাৰিব লাগিব যে এই এইটো কুৱেশ্যনত যদি এনেকে কৈছে তেতিয়াাহলে এই কুৱেশনটোত মই কেনেকে ইউজ কি কয় আনচাৰটো লিখিম বা কি লজিক আছে দুইটা কৈ দুয়োটা আনচাৰৰ মাজত সেই লজিকটো বিচাৰিব লাগে টাইম কনজোমিক হয়
সহজ্ত মই যি গম পালো সহজ একোৱে নহয় আছো চব চবেত মানে টান কিন্তু কিছুমান আছে ন মানুহ যে ল'ৰা ছোৱালী কিছুমানে মানে ইমান বছৰৰ পৰা দি আছে পাঁচ বছৰ ছয় বছৰ দি আছে দি আছে পৰীক্ষা পঞ্চাশটা এশটা পৰীক্ষা শিক্ষা দিয়ে তথাপিও নাপায় কি কাৰণে এইটো কিবা এটা কাৰণতটো আছে ন
নোপোৱা কাৰণ হ'ল তোৰ প্ৰথম কথা যিমান আগতে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে ঠিক আছে চাপোজ যোৱা বছৰত প'ষ্ট ওলাইছে পঞ্চাছ হাজাৰ অল ইণ্ডিয়াত পঞ্চাশ হাজাৰৰ ভিতৰত থ ফৰ্ম ফিল আপ কৰিছে চাপ'জ পঁয়ত্ৰিশ লাখ মানুহে থাৰটি ফাইভ লেখ এতিয়া তাৰ ভিতৰত পৰীক্ষা দিব গ'ল চি বি টি ওৱান দিব গ'ল ধৰ বিশছ লাখ
বিশ
বিশ লাখৰ পিছত বিশ লাখ লা চেকন হল চি বি টি কাৰণে যোনটো মেইন এক্মম মেইন এক্জামৰ কাৰণে ধৰ পাছ লাখ বাকী পোন্ধৰ লাখে তাতে ফেইল তাৰপিছত তাৰ পিছত সেই পাচ লাখৰ মাজত এই পাঁচ ‌ যিখিনি মানুহ গ'ল সেই পাঁচ লাখত চবত বেষ্ট বেষ্ট ষ্টুডেণ্ট কেইটা হ'ল ঠিক আছে। যিবোৰত যিবোৰ, তাৰে ভিতৰ তেনেকুৱা হ'ব পাৰে আগতে চাকৰি চাকৰিয়ালো হ'ব পাৰে।
উম।
লগতে তোৰ হ'ব পাৰে কি কয় এ পি এছ চি পঢ়ি থাকা কিবা কিবি পঢ়ি থাকা। মুঠতে চুকা চুকা যাৰ কনচেপ্ ক্লিয়াৰ আছে তাৰপিছত তাৰে পৰা তোৰ যাব কি কয় ডকুমেণ্ট ভেৰিফিকেচন কাৰণে। এটা ডকুমেণ্ট ভেৰিফিকেশ্যনতো ৰিজেক্ট হ'ব কিছুমান। বিকজ অফ কৰ'বাত বেলেগ এড্ৰেছ কৰবাত নাম ভুল কিবা ভুল তেনেকে তেনেকে তই তিনলাখ হাৰিলা তাৰ পিছত আহিব মেডিকেল টেষ্ট। কি হ'ব তাতে আচলকে টেষ্ট কৰে। মেডিকেল টেষ্টদ আগে আগে তোৰ হয় কম্পিউটাৰ টেষ্ট কম্পিউটাৰ টেষ্টত কি টাইপিং স্পিড চাই তোৰ।
আতচ্ছা উম সেইটোতো যদি মানে শ্ল' চলে তেতিয়াহলে কেনচেলে হৈ যাব ন।
কেনচেল হৈ যাব তেতিয়া। পোন্ধৰ মিনিট তোক এটা। মেচেজ দিব আৰু সেই পোন্ধৰ মিনিটৰ ভিতৰত। তই সেই পেচছটো পোন্ধৰ শ ৱডৰ পেছেজ পেচেজ এটা কমেও হাজাৰৰ পৰা পোন্ধৰশ ৱৰ্ডৰ থাকে। ঠিক আছে তই ফিফটিন মিনিট ক কণ্টিনুৱাছলি তই টাইপ কৰিব লাগিব। তে তোৰ টাইপিং স্পীড ভাল হ'ব লাগিব। তাৰে ভিতৰতে ৰিজেক্ট হৈ হৈ লাষ্টত গৈ পেলাই সেয়া হেৰি পায়গে তোৰ এক লাখ ষ্টুডেন্টে পায় তাৰপিছত এক লাখৰ মাজত মেডিকেল টেষ্ট হ'ব। তাৰ পৰা লাষ্টত গৈ গৈ ইয়াত। পঞ্চাশ হাজাৰ মানে বাছে। পঞ্চাছ হাজাৰতকও কমে বাছে
উম, কিন্তু এনেকুৱা কৈ এনেকুৱা যদি থাকে, নিবনুৱা সমস টো কেতিয়াও নকমিবই দেখোন!
অ', তেনেকে হ'লে কেতিয়াও নকমে। আমাৰ, আমাৰ ইণ্ডিয়াত কি হয়, আমাৰ ভাৰতত তোৰ পপুলেচন বেছি। আৰু তোৰ এমপ্লয়মেন্ট অপ'ৰচোনিটিচ কম, কম্পেনীবিলাক কম, সেইকাৰণেই মানে নোৱাৰে মানুহে আৰু।
অ', হেইতু হয় কিন্তু। সেইটো যেতিয়ালৈ মানে কোম্পানী-চোম্পানী বাহিৰৰ হয়। আহে। তেতিয়া ভাল হ'ব কিন্তু।
কলটো এতিয়া মই মাৰি আছোঁ ৰচোন, মই মাৰি আছো ৰ। উ।